অ হয় নমস্কাৰ বন্ধু
কৰ
অ আছো আছো ভালে ভালে অ ঠিকে
কেনে চাইড দিয়া
অ এনেই অলপমান খোজ চোজ কাঢ়ি মানে এনে অকমান জিৰণি লওঁ বোলো। তাকে ভাবিলো অলপ মনত পৰিল বোলো। তোমাৰ কাৰণে ফোন কৰো এবাৰ, কি কৰি আছা বোলো? উম নিশ্চয় মানে খা খবৰ লৈ থাকিব লাগে, সকলো বন্ধুৰ মাজত তেতিয়াই মানে এই আৰু
হয় হয় এই তাতেতো এতিয়া মানে মানে খেলেই চাইিছো ৰবা এইকেইদিন
কথা এই বিশ্বকাপ মানে ফুটবলৰ বিশ্বকাপ যিহেতু আমাৰ সকলোৰে প্ৰিয়। মানে এতিয়াও বিশ্বকাপৰ আলোচ- নাই সকলো চব কৰি আছ- তেতিয়া মই ফুৰিবলৈ যাওঁতেও দুই এজনমানে কৈ আছিল তাকে ভাবোঁ বন্ধুৰ লগতো এবাৰ আলোচনা কৰোঁ আমি।
হয় হয় হয় মানে কি এতিয়া মানে এ ফুটবলৰে জ্বৰ জ্বৰ হৈছে এতিয়া মানুহ যাৰ অ হয় হয় মানে আমাৰ ভাৰতে চিট নাপালেও মানে ফুটবল খেল কিন্তু মান-
অহ নিশ্চয় নিশ্চয় পুৰণ পুৰণিৰ অভ্যাস আৰু এতিয়াৰ অভ্যাস মানে সদায় আমাৰ এনেকুৱাই হৈ আছে উম ডেকাৰ পৰা সৰুৰ পৰা চাব গলে মানে বি- দৃঢ় মনৰ পৰা চাব গ'লে মানে সকলো প্ৰান্তত মানুহে মানে উপভোগ কৰে।
হয় মানে আৰু তোমাৰ সি বয়সস্থ মানুহ বিলাকৰ কিন্তু ফুটবলত ৰাৱ আছ-
বিৰাট ৰাৱ আছে বিৰাট ৰাৱ আছে মোৰ দেউতাৰ কথা কব গলেও বিৰাট বিৰাট সঁচা কথা সঁচা কথা। হয় হয় মানে গাও অঞ্চলৰ মানুহ বিলাকতো আৰুৱেই বেছি।
হয় হয় এই মানে দুই এটা বুঢ়া মানুহ যায়
হয় হয় হয় হয় হয় আৰু তেওঁলোক চাবচোন মানে সকলো মানে কথাই জানে কিন্তু ফুটবল কি ক ক'ত কি হেৰি কৰিব লাগে।
হয় হয় কিন্তু হয় ক্ৰিকেটত থাকি কিন্তু ফুটবলে বেছি ভাল পায় কিজানি।
অ সমানেই বাৰু নোহোৱা নহয় ক্ৰিকেটো সমান ত ফুটবলটো মানে কি আৰু এটা ভাল কথা ফুটবলটোৰ বিষয়ে মানে চাই থাকিলে মানে চাই থাকিবই মন যায়। কোন মানে এই এই মুহূৰ্ততে গ'লটো দিব সেইটো কথা কিন্তু ভাল কিন্তু ক্ৰিকেট টোন টো মানে কি আৰু যদি মানে এই অডিয়াসমূহ খেলিব যায় মানে এটা বল পৰিাণে ৰোগি থাকে ৰোগি থাকে সেনেকে মানে অলপমান হয়তো মানে বিৰক্তি পায় আৰু মানুহে কিন্তু এইটোত কিন্তু কোনো ক্ষেত্ৰতে নহয় ময় মতে হয় নিশ্চয় নব মিনিটৰ পঞ্চল্লিশ পঞ্চল্লিশ মিনিটৰ সেই সনেকে সেনেকে বিয়ট মানে ভাল কিন্তু সেই- মানে এইদিনকেইটা- এনে তোমাৰ মতে এবাৰ হয় হয় অ ক্ৰিকেটত নাই দীঘলীয়া মেট হলে আৰু টেষ্ট মেট- হল ক'বই নালাগে ইমান দীঘল মানে ৰখিব লাগে দীঘল দীঘল- থাকে
চন্দাই হলেও বহিব লাগে চাৰি ছয় ঘন্টামান গুচি-
নিশ্চয় নিশ্চয়- নিশ্চয় সেইটোয়ে সেইটোয়ে কাৰণ ফুটবলত- কিন্তু এইটো নাই ফুটবলত মানে সদায় চাই থাকিব পাৰে ম মন যায়- বাকী এবাৰ কথা- চোন বিশ্বকাপৰ তোমাৰ মতে কোনে দিওঁ হয় হয়- সেইটো কব ওলাইছো বিশ্বকাপত মানে এইবাৰ কোনে নিব বুলি ভাবিছা-
এ মইতো মই আৰ্জেণ্টিনাই নিব যেন লাগিছিল-
অ নিশ্চয়- নিশ্চয় নিশ্চয় মোৰো ঠিক কথা একদম মনৰ কথাই কৈছা আৰু- হয় হয় মনৰ কথাই কৈছা মই আৰ্জেটিনা মানে খুব প্ৰিয় যিটো আমাৰ- সকলোৰে মানে- অ- সেই-
আৰু মানে কি তোমাৰ হয় হয়।
হয়।
প্ৰিয় ভালে লাগে আৰু তোমাৰ মানে এই ইণ্ডিয়াৰ মানুহ বিলাকে আৰ্জেন্টিনা। চাপৰ্ট কৰে মানে-
নিশ্চয় বিৰাট চাপ সেইটোৱে মানে দলটো ইমান শক্তিশালী মানে তিনিবাৰ বিশ্বকাপ জিক জিকিছে যোৱা বাৰু বিশ্বকাপ চব ধুনীয়াকে জিকি গৈছে। এইবাৰো মানে, সম্পূৰ্ণ মানে সেই মানে হেৰিটোত আছে আৰু। যিহেতু ঠিক কথা, পাঁচ গল দিছে। এখন মেচত এই লিঅ'নেল মেচিয়ে ইমান ধুনীয়াকৈ আমাৰ মানে তাৰকাজনে মানে ভাবিবই নোৱাৰা আৰু তুমি! ইমান মানে পাৰে যে, মানে ত্ৰিশবছৰ বয়সত টো ইমান ধুনীয়াকৈ গ'ল কৰি আছে। এ বিশ্বাস কৰা তুমি, ইমান ধুনীয়াকে কৰি আছে। সেইটোয়ে ভাবিছো। বিৰাট, বিৰাট। সঁচাই, স্বাস্থ্যৰ প্ৰতি কিন্তু তাই কিন্তু বিৰাট মানে
আমাৰ কিন্তু, আমাৰ, মই মেচিকো ভাল লাগে। ৰনাল্ডো তোমাৰ।
অ' ৰনাল্ডো কিন্তু এটা তাৰকা, হয় হয়। বিৰাট বিৰাট ধুনীয়া, ৰনাল্ডৰ মানে কি? ওখ-পাখ দি সকলো মিলে তেওঁ। ধুনীয়া মানে এটা। স্বাস্থ্য মানে, হেৰি কৰি আছে। কিন্তু তেওঁৰ দল আৰু জিকাতো ময়ো বিচাৰো।
উম, কিন্তু তেওঁৰ দলটো অলপ দুৰ-দুৰ্বল আছে যেন পাইছো মানে।
অ' দলটো, অকল মানে সেই আৰু এটা দলত মানে কি অকল এজন মানে ভাল খেলুৱৈ থাকিলে নহ'ব। গোটেই দলটোৱে মিলা-প্ৰীতিলৈ যদি এনে কৰ, সেইটো কিন্তু তেতিয়াহে ভাল হ'ব। অলপ দলটো হয়তো দুৰ্বল হয়। উম
টিম হিচাপত খেলিব লাগে মানে, টিমৱাইজ খেলিব লাগে, টিম-টিমটো মানে টিমৱাইজ খেলিব লাগে মানে। তেতিয়হ'লে ভাল হয়। এ তোমাৰ মানে তেনেকুৱা মানে, আৰু তোমাৰ আৰু ফ্ৰান্সৰ টিমটো মানে কিন্তু ভাল মানে এম্বাপে যি আছে তোমাৰ।
অ' এমপাবে এমপাবে ফ্ৰান্সৰ, হয় হয়।
হয় হয়। এমপাবে কিন্তু তোমাৰ, ভাল। তোমাৰ হেৰ সি আছে তোমাৰ, সি যিটো স্পীডত দৌৰে মানে, যিটো স্পীডত দৌৰে!
অতি তীব্ৰ বেগেৰে দৰে আৰু দুহেজাৰ ওঠৰৰ বিশ্বকাপ ফাইনেলখন চাবলৈ মানে ফ্ৰান্স যিহেতু জিকিছিল। এ তেওঁৰ যোনটো গ'ল দুটা মাৰিছিল। কিন্তু ইমান ধুনীয়াকে মাৰিছিলে। মই উপভোগ কৰিছিলো দুহেজাৰ ওঠৰ চনৰ মানে। ক'ব লগা মানে অতি কম বয়সতে মানে। হয় হয় ওঠৰ চনত যিহেতু জিকিছিল ফ্ৰান্স। বিশ্বকাপ। এ মানে সেই আৰু ইমান। সৰু বয়সত। ইমান ধুনীয়াকে খেলিব পাৰিছিল তেওঁ। মানে বহুত- বহুত।
আৰু তেওঁ মানে এটা এটা মানে কি তোমাৰ। এ এটা কেটামান। ভাল ষ্টাৰ হব এটা কিয় মানে তোমাৰ চোৱাচোন এতিয়া মানে এতিয়া মানে ৰনাল্ডো মেচি এতিয়া এইবাৰ খেলি অৱ।
উম নিশ্চয় এইবাৰ এইটো বছৰে যিহেতু অন্তিমহটৰ বিশ্বকাপ। পিছলৈকে।
মানে পিছলৈকে মানে পিছলৈকে। অম্বাপেই যাব লাগিব।
এইমবাবে মানে তেওঁ ধৰি ৰাখিব লাগিব ফুটবলৰ হেৰি যে। হেৰিটো আৰু ক'ব গ'লে আৰু এটা খেলুৱৈ আছে ভালদৰে আৰ্লিং হাৰ্লেন। আৰ্লিং হালেন আৰ্লিং হালেন যিহেতু নৰৱেৰ পৰা খেলি আছে তেওঁ মানে বহুত ভাল কিন্তু হয় হয় নিশ্চয় নৰৱে ধুনীয়া মানে চুলি তাকে।
মানে এতিয়া যোৱা হৈছে বাৰু।
হয় বাৰু নোহোৱা নহয় সেটো থাকিয়ে যায় কিন্তু মেচি নিচিনা হয়।
একবাৰ মানে স্পে ইনত কিন্তু।
অ স্পেইনৰ টিম টোতো দুহেজাৰ দহ। পশ্নত ধুনীয়াকৈ জিকিছিল। যিহেটো এইবাৰো জিকিব চেষ্টা কৰি আছে তেওঁ সেইটোৱে ভাল।
লামিনী আমাল বুলি।
অ নিশ্চয়- নিশ্চয় -নিশ্চয় ভাল- ভাল। আৰু এজন ভাল প্লেয়াৰ আছিল নহয় চাৰিজন ৰেমচ নিশ্চয় -নিশ্চয় হয়- হয় চাৰ অ অৱসৰ লৈছে বাৰু কিন্তু তেওঁ মানে এটা সময়ত মানে ইমান। চেন্টাৰ হিচাপে
হয় হয় তাৰমানে ডিফেণ্ডাৰ মানে ত তাৰ মানে বেকত বেকত ভাল খেলিছিলে মানে এই তোমাৰ মানে কি এই আৰু ইণ্ডিয়ে য নাপ আমাৰ মানে
অ সেইটো মানে মোৰ অকমান মানে হতাশ হৈছো এইবাৰু মানে যিটো আমাৰ ভাৰতবৰ্ষ কাৰ সুনীল চেত্ৰী যিহেতটো অৱসৰ ললে আৰু খেলিম খেলিমকে তেওঁ মানে সেই সুবিধাটো নাপালে। মই ভাবিছিলো যোৱা বছৰ হলেও মানে সেনেকে যোৱাবাৰ হলও খেলিব পাৰিলে হয় তেওঁ ত' এই কিয় মানে স কি মানে হেৰিতটো নাপায় সুবিধাতটো নাপায় মই ক'ব নোৱাৰো ভাৰতবৰ্ষই আমাৰ
আদৌ তুমাৰ চোৱা মানে মানে তোমাৰ চোৱা এই আমাৰ দেশত ডেৰ কোটিৰ ওপৰ মানুহ আছে
উম নিশ্চয় নিশ্চয় আছে আছে আ হয় হয় আহ সেইটোৱেই ইমান ডেৰ কোটি থকা মানে ইমান মানুহ হৈও এঘাৰটা প্লেয়াৰ এটা উলিয়াব নোৱাৰে যদি মানে সেইয় আৰু এতিয়া তুমি ক্ৰিকেটতে দেখিছা
কি কেতিয়াবা লাগ লাগে মানে কি এইবাৰ মানে এখন দেশ আছে তোমাৰ নাম পাই দিলো এই ডেৰ লাখ জনসংখ্যা আছে কি
অ হয় হয় মই শুনিছো শুনিছো নিশ্চয় শুনিছো মই কিবা এটা মই পাহৰিছো বাৰু কংগ অ শুনিছ। শুনিছোঁ শুনিছোঁ এই তেনেকুৱা এখন দেশে কি আছে আমাৰো ইমান হেৰি আৰু ক'ব গ'লে ঠিক তেনেক তুমি তুমি যদি চোৱা ক্ৰিকেটত তেতিয়া কিমান ওপৰত উঠি আছে আমাৰ ভাৰতে তিনিটা বিশ্ব পিচে মানে সেৰী আৰু দু
এই ন ম মই ভাবো মানে কি তোমাৰ হেৰি ক্ৰিকেটত বেছি হেৰিটো দি আছে তোমাৰ ইণ্ডিয়া মানে ভাৰতত
একফালে হৈ গৈছে মানে
হয় মানে তোমাৰ দেশখনত হেৰি হ'ব লাগিলে মানে চাৰ চাইদ চব খেলতে থাকিব লাগিব ফুটবলতো ভাল হ'ব লাগিব অলিম্পিকতো ভাল হ'ব লাগিব হকীতো ভাল হ'ব লাগিব বেডমিন্টনতো ভাল হ'ব লাগ
অ নিশ্চয় নিশ্চয় খেলৰ প্ৰতি মানে মানুহৰ সেই এ জাপটো থাকিব লাগিব। আৰু মানুহে নিজেও খেলা ধূলা কৰিব লাগে। মানে সদস্যপ্ৰতি কাৰণে এতিয়া তেওঁলোকৰ ফুটবল তাৰ কটকা বিলাকৰ স্বাস্থ্য চা ইমান ধুনীয়া। ক'তো একো বেমাৰ আজাৰ নাই। খেলিবলৈ আহে ভাল আহাৰ গ্ৰহণ। কৰি মানে শুুকাম মানৰ গণ কৰি সকলো মানে ধুনীয়া। খাই গ'লসমূহ কৰে।
অ' এ বাহিৰত বাহিৰত মানে হেৰিতটো অলপ তোমাৰ এই খেলত মানে হেৰি পালচাত টো বেছি ভাল।
নিশ্চয় নিশ্চয় মানে বাহিৰত মানে ফুটবল বুলি ক'লে মানুহৰ মানে প্ৰথম কথা ই এইবিলাকে আহে আৰু
তাত মানে কি মানে তাত মানে স্কুলত সৰু পৰা দিয়ে তাত মানে স্কুলত সৰু পৰা তাত সুবিধা বিলাক আছে।
অ' সৰুৰ পৰাই কিন্তু তেওঁলোকে মানে মৰ্যদাটো পায় ফুটবলৰ প্ৰতি। আমাৰ মানে কি আৰু অসমৰ কথা ক'ব গ'লে মানে খেলিবল খেলিনো কিমান পাব। খেলিলো। মানে চাকৰি কৰিব লাগে চৰকাৰী চাকৰি কৰিব লাগে। ভাল উম হয় হয় হয় কিন্তু তেওঁলোকৰ কিন্তু ই সেই কাৰণে আমি তেওঁ মানে অলপ হলেও পিছ পৰা হয়।
আমাৰ এনেই তুমি জানানে প্ৰথম বিশ্বকাপ ক'ত হৈছিল ফুটবল বিশ্বকাপ আৰু কোনে জয় হৈছিল।
পাহৰিলো দেই। একদম সেইদিনাখন মই কৰি আছিলো কিন্তু হয়তো পাহৰিছো একদম হম হ
জানো মানে হেৰি
হয় হয় উ ইউৰুোগে ইউৰুোগে হয় ঠিকে মন পৰিছে মন পৰিছে হয় হয় উনৈশ
হয় প্ৰথম মানে মই কালি পাইছিলো মানে আৰ্জেন্টিনাৰ চাৰি দুইত আৰ্জেন্টিনা হাৰিছে।
অহ
মানে মই চাৰি গল খাইছে আৰ্জেণ্টিনাই চাৰি বি আৰু তোমাৰ মই, অ ঠিক আছে বাৰু
অ তেনেহলে ফু-ফুটবলৰ কথা কৈ আমাৰ মানে ভাল লাগিল তাকে বাৰ্তালাপটো। পাতি থাকিব মন যায় কিন্তু। হ হ হ। যিহেতু অলপমান সময়ৰ অভাৱ। কিন্তু ভাল লাগিল কথা পাতি। ঠিক আছে দিয়া ভালে আৰু পিছত পুনৰ কথা পাতিম। বাৰু ঠিক আছে।